হেল্ল'
হেল্ল' হেল্ল' নমস্কাৰ
হেল্ল' শুনি আছে নমস্কাৰ
নমস্কাৰ হয় আপোনাৰ পৰা অলপ সময় বিচাৰিছিলোঁ আপোনাৰ যদি সময় অকম দিব পাৰে
টো কমকৈ আহিছে
হয় হেল্ল' শুনিছে আপুনি
হয় হয় আহি আছে ঠিকে আছে
হয় হয় হয় হয় আপোনাৰ পৰা অলপ সময় বিচাৰিছিলো আপোনাৰ সময় হ'বনে অলপ দিব কাৰণে
হয় হয় হয় নিশ্চয় আপুনি কি আহ কি সুধি সুধিব খুজিছে সুধিব পাৰে হয়
হয় হয় হয় নিশ্চয় নিশ্চয় আপোনাৰ পৰাৰত এটা আলোচনা আমি কৰিব ওলাইছো আপোনাৰ হয় বিষয় এইটো হ'ল আপোনাৰ আমাৰ। অসমৰ বৰ্তমান টো ৰাষ্ট্ৰীয় উদ্যান বুলি কয়। সেই ৰাষ্ট্ৰীয় উদ্যানক লৈ আমি অলপ আলোচনা কৰিব লৈছো আপোনাৰ লগত। আপুনি তাৰ বিষয়ে যিমানখিনি জানে, বা যিমানখিনি অৱগত তাৰ বিষয়ত আপুনি অলপ আপোনাৰ ফালৰ পৰা মানে, জানিব বিচাৰিছোঁ। আৰু সেইখিনিয়ে। অলপ কৈ দিব,
হয়', এনেই আমাৰ অসমত আপোনাৰ আ--সাতখন ৰাষ্ট্ৰীয় উদ্যান আছে। অ--তাৰে ভিতৰত আপোনাৰ অহ--কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে আপোনাৰ নগাঁও জিলা। তিনিখনমান জিলা আপোনাৰ সেই মাজত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। হয়', আৰু আপোনাৰ অ' ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আমাৰ অ ওৱান হৰ্ন ৰাইনো', শুনিছোঁ।
হয়', হয়', শুনিছোঁ হয়', হয়', হয়', ৰাখ
হয়', অসমতে তাৰমানে পোৱা যায় হয়' সত্তৰ শতাংশ এক শিঙিয়া গড় আপোনাৰ অসমতে পোৱা যায়।
পোৱা যায় হয়', নিশ্চয় নিশ্চয়।
উদ্যান বিলাকত আপোনাৰ--টো গঁড়ৰ অ গড় গঁড়ো থাকে তাৰে
অ', বিভিন্ন অ', বিভিন্ন জন্তু থাকে আপোনাৰ হয়', হয়', হয়', চৰাই চিৰিকটি গোটেইখিনি আপোনাৰ তাৰ উপলব্ধ
সেইটো হয়।
বসবাস কৰে। হয়', হয়', আমি তে তেনে ক্ষেত্ৰত আপোনাৰ ধৰক আমি চবে, তাত চাব যাব পাৰে নেকি? টিকেট কাটি হওঁক বা এনেকে বহুত দূৰ জোনবিলাক পৰা। আমাৰ অসমত বাহিৰৰ পৰাও ধৰক চাব আহে। ত' এনেকে হয়', হয়', হয়', হয়', হয়', নিশ্চয় নিশ্চয় আমি আমি অহা দেখা পাওঁ বা আমিও কেতিয়াবা যাওঁ।
হয়', হয়', হয়',
সেই ফালে আৰু আপোনাৰ সাতখন আছে ন? সাতখন আছিলে বুলি
সাতখন আছে হয়', হয়', বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা সাতখন।
সাতখন ন? অঁ, মই এনেই আপোনাৰ এখন আৰু এড কৰাব বুলি শুনিছোঁ। কিন্তু কিমান খিনি, এতিয়া সেইটো গম পোৱা নাই। মই এনেই শুনিছিলো আৰু আপোনাৰ এখন এড কৰি পেলাই, আঠখন হোৱা বুলি। কৈছিল কিন্তু মই কিতাপ পত্ৰত তেনেকে পোৱা নাই।
হয়', হয়', ময়ো অৱগত নহয় ইমান আঠ নম্বৰখন।
হয়', হয়', হয়', বাকী আপোনাৰ সাত খনৰ ভিতৰত আপোনাৰ ধৰক এ কোনখন বা ক'ত, কেনেকে আপুনি টো গমেই পায় যে আপোনাৰ প্ৰত্যেকখন ৰাষ্ট্ৰত আপোনাৰ যিহেতু ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আপোনাৰ সকলোৱে গম পায়। যে তাত আহ বিভিন্ন ধৰণৰ জীৱ -জন্তুৰ লগতে গছ -গছনি বিভিন্ন ধৰণৰ বস্তু তাত উপলব্ধ হয়। বা সেইটো কাৰণে মানে হয়তো আমি বহুত দূৰ দূৰণিৰ পৰা পৰ্যটক বিলাক তাত যোৱা দেখা পোৱা যায়। বা সেনেকে আমিও বহুত দূৰ দূৰণিৰ পৰা আমিও যাওঁ। বিশেষকৈ আপোনাৰ আহ', অসমৰ ৰাষ্ট্ৰীয় উদ্যান চবতকৈ এ, জনাজাত বুলি ক'লেও ভুল নহয়। কাৰণ কাজিৰঙা বুলি ক'লে আপোনাৰ প্ৰত্যেকজন ব্যক্তিৰ মুখত। মুখে থাকী বাহ শুনিবলৈ পাওঁ। বা, এতিয়া ধৰক গৰমৰ বন্ধ পৰিছে।
হয়, হয়। নিশ্চয় আপোনাৰ হয়। ম শুনিছো নিশ্চয় নিশ্চয় এইখন আপোনাৰ বাক্সা ডিষ্ট্ৰিকো পৰে নেকি চাগে?
হয়, বাক্সা ডিষ্ট্ৰিক আপোনাৰ হয় বাক্সা ডিষ্ট্ৰিকত পৰে হয়, হয়। উম আনিম। এই মানস ৰাষ্ট্ৰীয় উদ্যান আপোনাৰ মানে কিহৰ বাবে জনাজাত বেছি মানে পপুলাৰ বা।
ফেমাছ বুলি যবাওঁ আমি।
ম চাই আপোনাৰ ফেমাচ বুলি ক'লে মোৰ ইমানখিনি মনত নাই আপোনাৰ। আহ কিন্তু হলেও সেইখন আপোনাৰ মই গৈও পোৱা নাই। ত' সেইখনত গতিকে আৰু ইমান খিনিয় আপোনাৰ সেইবোৰ ঘৰত মই ধৰক। যদিও আগতে পঢ়া শুনা কৰিছিলোঁ এতিয়া ধৰক। ইমানখিনি মনত নাই আপোনাৰ ফালৰ পৰা মই জানিব বিচাৰো আৰু তাত কেনেকুৱা ধৰণৰ কি আছে বা কেনেকুৱা ধৰণৰ কোনটো বস্তুৰ বাবে বিখ্যাত আপুনি অলপ।
হয়, হয়, হয়, হয় মই যিখিনি জানো আপোনাক জনাই আছোঁ। আহ মানৱ ৰাষ্ট্ৰীয় উদ্যান আমাৰ। বাক্সা জিলা জিলাত অ মানে অৱস্থিত। বাক্সা জিলাত পৰে হয় ভূটান সীমান্তৰ ওচৰত। হৈছে আৰু আপোনাৰ তাত আপোনাৰ হাতী সণালী বান্দৰ আৰু বাঘৰ কাৰণে এনে মানে আপোনাৰ
জনাজাত আৰু বিখ্যাত আৰু হয় হয় হয় হয়, হয়। তাৰোপৰি আপোনাৰ হয়।
হয় তাৰোপৰি আপোনাৰ আৰু কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আছে। তাতেও আপোনাৰ জীৱ জন্তু হঠি বহ দেখিবলৈ পোৱা যায় আৰু, আৰু আছে আপোনাৰ এখন ওৰাং, ওৰাং
হয় ওৰাং হয় এইখন আপোনাৰ দৰং ডিষ্ট্ৰিক্ত পৰিল নেকি চাগে। ওৰাং ৰা হয়, হয়, হয় সেইখনত মই আপোনাৰ এবাৰ গৈছিলো। হয় তাত আাৰ বাঘৰ সংখ্যা বেছি বুলি শুনিছো। তাত উম, বঘ ফকা বুলি কয়।
উম, বহু বহুখন মানে বহুখিনি বাঘ আছে বুলি শুনিছো।
শুছো হয়, হয় নিশ্চয় ত' তাত মই এবাৰ এনেকে গ'লো। পাই এনেকে দিনতে গ'লো আমি। ত, তেনেকে বাক্ চাক আমি ইমান খিনি দেখা নাপালো তথাপি আপোনাৰ বান্দৰ, চান্দৰ এনেকে ধৰি আপোনাৰ। আছে ত হৰিনা এই এইবোৰ দেখিলো। গতিকে তাৰ পিছত আপোনাৰ
অসমৰ আহ ধৰক পাছ উদ্যানৰ মানে কেইটামান ডাঙৰ উপকাৰ কি বুলি ভাবে?
হয়, হয়, হয় নিশ্চয়, নিশ্চয়কৈ মই যিটো বিষয়ে আপুনি যিটো বিষয়ত সুধিছে হয়, হয় নিশ্চয় আপোনাক যিমানখিনি মোৰ ফালৰ পৰা মই জানো বা গৰ্ব কতো আপোনাক মই জনাব চেষ্টা কৰিম আপোনাৰ ৰাষ্ট্ৰীয় উদ্যান বুলি ৰা্ৰীয় উদৰ, উদ্যান এখনৰ ফালৰ পৰা আমাৰ অৰ্থনৈতিকভাৱে বহুতখিনিতে আম উন্নত হৈ বাৰ আমাৰ এক সানে উন্নত বুলি ক'ব গৈছো কাৰ ৰাষ্ট্ৰীয় উদ্যান খণ্ডৰ নামত আপুনি বিভিন্ন ধৰণৰ তাত যেনেকৈ ধৰক আপুনি কৈছে অলপ আগতে যে বিভিন্ন ধৰণৰ পৰা বাহিৰৰ পৰা পৰ্যটক আহি তাত চোৱা, চিতা কৰে বা তাৰ যোগেদিও আপোনাৰ অৰ্থনীতিৰ ক্ষেত্ৰত আমাৰ অলপ হ'লেও উন্নতি হ'ব পৰা দেখা যায় ত' তাৰপৰিও আমি কিছু ক্ষেত্ৰত আপোনাৰ ধৰক যিখিনি জীৱ-জন্তু তাৰ পৰা গছ-গছনি ধৰক বহুত ক্ষেত্ৰতে ৰাষ্ট্ৰীয় উদ্যানত বহুতখিনি আপোনাৰ পোৱা যায় আহ তাৰ ক্ষেত্ৰত ক্ষেত্ৰত আপোনাৰ বিভিন্ন চৰকাৰৰ তাৰ ক্ষেত্ৰত কিবা কামত লাগিলে তাৰ পৰা কিছুমান ধৰক আপোনাৰ পোৱা যায় কাৰণ বেলেগত ইমান খিনি কষ্ট নহয় যে কাৰণ ৰাষ্ট্ৰীয় টেম্পলখন আপোনালোকৰ সেইখিনি উপলব্ধ থাকে দিয়কচোন।
হয়, তাতে আপোনাৰ গছ-গছনিৰ পৰা হয়। পৰিবেশৰ ভাৰসাম্যটো আপোনাৰ বজাই ৰখাত সহায় হয়। বজাই ৰাখে। গছ যিহেতু তাতে কা, কটা মানুহ থাকে আপোনাৰ। গছ কটাৰ
হয়, হয়, হয় তাৰ পৰা আপোনাৰ অ, হয় ৰাষ্ট্ৰ উদ্যান বুলিবলে আপোনাৰ গছ, গছনিৰে ভৰা গতিকে তাৰ পৰা আমি যিহেতু আমি বহুতখিনি গছ-গছনি আমাক ভাল বস্তু দিয়ে কাৰণ অক্সিজেনটো আমি গছ-গছনিত প্ৰায় অধিক সংখ্যক পাওঁ, তাৰোপৰি আপোনাৰ গছ-গছনিৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তু পাব, পাৰো বা আমি চলিবৰ কাৰণে যিয়ে নহক সেইটো কাৰণেও আমাৰ বহুত খিনি সহায়ক হয় বা উপকাৰ। হয় বুলি মই ভাবো, ৰাষ্ট্ৰ উদ্যানৰ পৰা। মোৰ এইখিনিয়ে
হয়, অসমৰ উদ্যানৰ আপোনাৰ এনে ডাঙৰ সমস্যা কি বুলি আপুনি ভাবে
ৰাষ্ট্ৰ উদ্যানৰ হয়, হয়। ৰাষ্ট্ৰীয় উদ্যানৰ সমস্যা বুলি কলে এতিয়া মই অ, তাত কিছুমান ধৰক সমস্যা মোৰ ফালৰ পৰা মই যিখিনি জানো আপোনাক এইেইখিনি ক'ব চেষ্টা কৰিছো সমস্যা বুলি ক'লে আপোনাৰ এখন ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আপোনাৰ বিভিন্ন ধৰণৰ জীৱ জন্তু থকা দেখা যায়, কাৰণ কিয় ৰাষ্ট্ৰীয় উদানত আপোনাৰ যিহেতু যিখিনি জীৱ জন্তু থাকে বা ৰখা হয় তাত সেইবোৰ সেইবোৰ আপোনাৰ একদম সম্পূৰ্ণভাৱে জংগলী বুলি ক'লেও ভুল নহয় কাৰণ কিয় পোহনীয়া হিচাপত তাত নাথাকে। বা ধৰক আপোনাৰ তাত জংঘলত যেনেকে তেনেকে থাকে তো তাত যদিও চিকিউৰিটি থাকে তথাপিও আপোনাৰ বহুতখিনি সাৱধানা অৱলম্বন কৰি থাকিব লগা হয়, বা, হয়, হয়, হয়, নিশ্চয় তাৰোপৰি আপোনাৰ যেতিয়া এখন ৰাষ্ট্ৰীয় উদ্যানৰ হয়, নিশ্চয় যেতিয়া আপোনাৰ এখন ৰাষ্ট্ৰীয় আপোনাৰ বেৰিকেডবোৰ ভালকৈ মানে নাথাকে তেতিয়া
হয়, হয়।
আপোনাৰ বহুত ক্ষেত্ৰতে দেখা যায় ত' হয়, হয়, সেইটো মোৰ ফালৰ পৰা মই ভাবোঁ।
হয়, আৰু আপোনাৰ অ, সমস্যা বুলি ক'লে আৰু আপোনাৰ ধৰক আৰু অন্যান্য সমস্যা কিছুমান আছে ধৰক বানপানী, বানপানীৰ সমস্যা, ৰাষ্ট্ৰীয় উদ্যানবিলাকত ধৰক বেছি যেতিয়া বাৰিষা কালত বৰষুণ হয় বা নদীৰ পানীটো আহে তেতিয়া বানপানী খহনীয়া হয়। বাৰু আছে আপোনাৰ ধৰক চোৰাং চিকাৰ, গড়ৰ খৰ্গটো আপোনাৰ আ, খৰ্গ চিকাৰ কৰা-কৰি নিয়া।
হয়, হয় অ, এইবোৰৰ ক্ষেত্ৰত আপোনাৰ হয় এইবোৰ, ক্ষেত্ৰত আপোনাৰ বহুতখিনিয়ে আপোনাৰ
হাতী মানুহৰ সংঘাত হয়,
হয়, নিশ্চয় এইবোৰৰ ক্ষেত্ৰত আপোনাৰ সম্পূৰ্ণ ভাৱে আপোনাৰ যিখিনি তাত অ, আমাৰ চৰকাৰৰ ফালৰ পৰা এটা নিযুক দিয়া হয় কৰ্মচাৰী তেওঁলোকে এ, তাৰ ওপৰত বিশেষভাৱে আপোনাৰ তাত যিখিনি দায়িত্ব দিয়ে দায়িত্বখিনি ভালদৰে পালন কৰিব লাগে, পালন কৰিলেহে আপোনাৰ আহ আমাৰ যিখিনি আপোনাৰ মানুহ বা আপোনাৰ যিখিনি জনসাধাৰণ, সেইখিনি তাৰ পৰা আহ, বিপদৰ পৰা সেয়া মুক্ত হ'ব ত' সেইখিনি ভাবো মই সেই খিনি চৰকাৰে ভালকে চোৱা চিতা কৰিব লাগে, আৰু তাৰ প্ৰতি এ গুৰুত্বপূৰ্ণ তেন্ত ল'ব লাগে বা লৈয় আছে তথাপি তাৰ মাজত কেতিয়াবি শুনিছো যে কেতিয়াবা হয় বা কেতিয়াবা এনেকে হয়ও আছে মাজে সময়ে দেখা পোৱা যায় বা শুনা পোৱা যায়। সেইটো কাৰণে মই ভাবো সেইখিনি বস্তু
হয়,
গুৰুত্ব দিব লাগে বুলি মই ভাবো মোৰ ফালৰ পৰা সেইখিনি।
আৰু আপোনাৰ আহ, ধৰক আমি কি কি কৰিব পাৰোঁ ধৰক সুৰক্ষাৰ বাবে
অ, সুৰক্ষাৰ বাবে আমি বি বিভিন্ন ধৰণৰ আমি পদ্ধতি অৱলম্বন কৰিব পাৰো। যেনেকে ধৰক আপোনাৰ মই আগতে আপোনাক কলোৱেই যে বেৰিকেডটো প্ৰথম কথা কাৰণ বেৰিকেড থাকিলেহে আপোনাৰ কিছুমান, হয়, হয়, তেতিয়া চাইডৰ বাউণ্ডাৰীবোৰ ভালকে প্ৰটেক্ট থাকিব তেতিয়া আপোনাৰ বহুত ক্ষেত্ৰতে আপোনাৰ সহায়ক হয় তাৰ পৰা আপোনাৰ যে হয় ক'ব,
আপোনাৰ ৰাষ্ট্ৰীয় উদ্যানবিলাক ধৰোক অ, জীৱ জন টো বা ৰাষ্ট্ৰীয় উদ্যান খন বচাই ৰাখিবলৈ আমি ধৰক কি কি ধৰক আমিখিনি কৰণীয় কামখিনি কৰিব পাৰোঁ নিজৰ ফালৰ পৰা। ধৰক, প্লাষ্টিক পেলাব নালাগে, ধৰক।
হয়, হয়, নিশ্চয়, নিশ্চয়, ত
ধৰক, পৰ্যটকে, ধৰক, ফুৰিব গ'লে, কাজিৰঙা বা অন্যান্য যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে।
হয়, নিশ্চয়, এইবিলাক ক্ষেত্ৰত আমি। এ, একদম ভালকৈ তাত, চাব লাগিব যে এইবিলাক জাৱৰ-জোঁথৰ পেলালে, আমাৰ নিজৰে ক্ষতি হয়, লগত। ৰাষ্ট্ৰীয় উদ্যানখনৰ হয়, হয়, বহুতখিনি ক্ষতিপূৰণ হয়, গোটেই। তাৰ প্ৰতি, আমি। সমাজৰ হয় বা নিজৰ হয়, সেইখিনি। যিখিনি দায়িত্ব, যিখিনি আমি সুচাৰুৰূপে পালন কৰিব লাগে। ভাল কোনটো, বেয়া কথা আমি যিহেতু জানো। ত', সেইবোৰ আহ, কৰিব লাগে বুলি মই ভাবোঁ। গতিকে, এইখিনি। বাকী, আপোনাৰ পৰা, আঁ, বহুত কথা জানিব পাই, মোৰ ভাল লাগে।